হেল্ল', অ' কি কৰিছা?
এ মই চাই আছোঁ ৰ' কোন খন পিজ্জা খাওঁ।
কোনখন পিজ্জা, কি পিজ্জা সেইটো ক' কোনখন পিজ্জা বোলে।
এইটো তাকে মই ভাবি আছিলো, কোনখন খাওঁ, মোৰ খাব বহুত মন যাই আছে।
হ'ব দে, অলপ তই মোক নহ'লে এটাতে চোন যাবই নোৱাৰিবি, কি? হ'ব মোক নক'বি নহলে মোৰো খ টো লাগব চুপ থাক।
এইবোৰ চচ চাচোন
নাচাওঁ মই নাচাওঁ নাচাওঁ মোৰ নিজৰ পইচা খৰচ হব বা তই নিজৰ পইচা খৰচ তই মোকো পইচা খৰচ কৰিবি নেকি হে, মাৰ খাবি তই নিজৰ খকটোতো ৰখাবই নোৱাৰা মোৰ খক কিয় লগাই আছ তই এই
ইয়াত কি কি মাংস আছে না বাৰ্বিকিউ চিকেন কিমা, চিকেন চিখ কাবাব কি মজ্জা।
অঁ
তাতে আৰু ক্ৰছ
াব কি ক মই গাল লগাকে আছো হলেও শুনি আছো
তাকেই তাক তাকো ইমান কমত পালো মই সেইটো কাৰণে খাব মন যায় আছে গোটেই মাংসই মাংস।
নাই, অলপ খকটো অলপমান থাকব লাগব নহ'লে মই যাব নোৱাৰিম।
সেইটোও হয়।
অ' মাথাটোক অলপমান খেলাই দিব লাগিব ৰ
উ'
তোৰ কি যে হ'ব। মই ইটো এপ পাই কিবা ভাল লাগছে এইটো এই কলাব বগা আছিল যে ত' সেইটোও পাইছো। চাব অ' কিবা এটা এ এইটো কি হ'ব তাৰ ফালেদি আঘাতৰ পিনি কিবা দেখাই আছে আঘাতৰ পিনিও
কি আঘাত মোৰপিনি
আঘাতৰ পিনে এই কিবা এইটো পুতলাটোৰ কথা কৈ আছোঁ। আঘাতৰ পিনি কিবা দেখাই আছে। কি বা আছে আঘাতত। আৰু এটা দি, মোৰ লাগছে কি জানানা? ইটোয়ে চবত আহ দি থৈ দিছে
উম তাকেইেতো
কাৰণ তই সটো পাইছা মইয় সটো পাইছো ইটোৱে আছে চাগে
উম
মই ভাবছো দোকান অলাো গোটেইখিনিয়ে কিনি লও নেকি
নহয় নহয় এইটো হেৰ পাইছিল বেনামৰ পাইছিল
না অ অ হেইয় নহয় তাৰ তোৰ কথা কৈ আছো তোৰ কথা কৈ আছো
অ অ
এ আৰু এটা আনিম ৰ কালি
আনবি - আনবি
উম, কিন্তু দাম আছে, তই কৈছা চাৰি আৰু পাঁচ হ'ব বুলি কিন্তু এইটো পঞ্চাশ টকা
মোৰ-মোৰ নহয় কিন্তু মোৰ চাৰি আৰু পাঁচ লৈছ
উম পাঁচ টকা লাখ নেকি বা
নহয় কিছুমান দোকানত সেনেকুৱা হয়। কিছমান লগা ন হয় উম
ত নেটতে নাপা নহয় সেইটোৱে দিগদাৰ নেটত পালে গোটে কিনি ল'ব পাল্লো হয়।
উম
সেয়া দিগদাৰ
বিদ্যা
উম তাকেইতো, আঠটাই বাজি পঢ়াই সেই আৰম্ভ দিয়া নাই, তাকেইতো উম
ইছ ৰাম গাখীৰ ম কাৰণ খাব লাগিব, একো মানে সোৱাদেই নাপাওঁ মই।
কি চেনি মিক্স কৰা নাই নেকি?
নকৰো কিন্তু মানে এতিয়া কৰছো ম নকৰো বুলি ভাবছিলো, কিন্তু ফাইনেন্সত একো-একো নালাগে অকণ মাণ মিক্স কৰিছোঁ, অকমান মিক্স কৰাৰ পিছতো ভাল লগা নাই, হলেও উপায় খাব লাগিব, বেছি চেনি খাব নোৱাৰি বেছি চেনি আৰু চ্ৰেণী ফালে মানে সেই আমাৰ, এইটো বেয়া হয়, ছাল বখান বেয়া হয় মুখৰ য
কি ক চিনি নাখাওৱে
পিম্পল-চিম্পল হয় নহয় বহুত
উ' চিনি নাখাৱেই নিমখে বেছি খাৱা যায়
আৰু নিমখো তেজটো পানীয়া হব মইতো বহুত খাওঁ নিমখ বহুত বেছি নিমখ
মই নিমখ খাওঁ, মোৰ মায়েকৰ ইমান নিমখ খা খাব নালাগে তেজটো পানীয়া হৈ যাব
উম মোকো কয় মাই, তাকেতো মই তাকে গম নাপ অ
উম পিছত পঢ়িলে গম পাম ন পিছত কি পঢ়িবা ইয়াত তোয়ে কৰিব লাগিব চাগে, ইয়াতে আছে। থাকে এ আমাৰ সেই মাষ্টৰটো সুধলি হ'ল, বেছি নিমখ খালে পাছত তেজটো পানীয়া হৈ যায় নেকি।
উম, সুধিম ৰ'।
সিতো জানিবই চব।
উম। উম।
মই না একো বুজিয়ে পোৱা নাই কি কৈছে সি প্ৰেক্টিকেলটোৰ।
কোনটো প্ৰেক্টিকেলৰ?
এই কি কয় শেষত টাইমত যে এটা অ', টেবুল এখন বনাবা দিছিল।
ত'কযে বুজাই দিছ
অ', নহয় তাৰ পিছত এখান চাৰ্ট আছে বুলি কৈছিল হা সেই তা সেইখনত দিছে বোলে। এই মোবাইলত দিছে বোলে কিন্তু লত নায়ে দিয়াই নাই তাৰ পিছত এই চালে এই আমাৰ একদম টিকলা মিকলা আপিজনী চালে তাইয়ো চাইছি তায়ো পোৱা নাই, দিয়াই নাই। সি কয় আৰু দিয়া বুলি।
পাগল হৈছে।
দিব দিম ৰ' এই যে আমাৰ বেঞ্চতে বাৰে-বাৰে বহিছিলে তাই। চাপৰজনী এই লগৰ, তাইকে সুধিব দিম ৰ'।
হেই।
এই যি-তি কথা কৈ থাকে। বুজি এই কিবাটো চা কি দিছে নে নাই নিজৰটোয়ে ভাবি থাকে।
উম।
দিগদাৰ বহুত।
মোৰ পঢ়িবই মন যোৱা নাই।
অ', মোৰো কিবা ভালে লাগা নাই।
উপায়ো নাই।
হেটোও হয়।
আৰু দুটা-দুটা কৰি ল'ম নেকি আমি এতিয়াই।
দুটা কিয়? পাঁচটা-পাঁচটা কৰোঁ আগত। পাঁচটা বা চাৰিটা। অ', মানে তোৰ চাৰি টা, মোৰ চাৰিটা। এয়া গৈ আছো আহ ভে্তি কৰি থৈ গিলে হৈ গ আৰু ইমান টাইম নালাগে অ
ধ মই ভাবিছো কলো মিক্স কৰিম মানে এ কল আছিল আৰু সেইটো মিছ বুলি ভাবিলো ত মইতটো ওলালো হয় বাকলিটো চেলাতে দেখিছো গোটাই মানে কলটো পুৰা ধুনীয়া হৈ আছে চাইডে চাইডে গোটেই মাজতে মানে কিছুমান হেনেকুৱা হৈ যায় নহয় অক পলি যায় ত অকমান মানে কলা কলা ম যায় নহয় ত মানে হয়য়ে এনে চবতে তই মই সেনেকে শুনা পাইছ না
শুনা পাইছো শুনা পাইছো
হেটো হয় কলা কলা কেতিয়াবা পৰি যায় মানে কলা মানে সেনেকুৱা কলা নহয়মান ব্ৰাউন কালাৰ পৰি নাযায় অকমান বেছিকে সিজি গলে ত সেনেকুৱা মই সেনেকুৱা হয় তো ভালে বুলি যে ভালকে ধ্যান দি চাও যে গোটাই কেঁচু
কি ক কলটোত
অ মই প্ৰথম দেখিছো মানে পুৰা লাইন কে পুৰা অকমান মানে বেছি পকি গৈছে অকমান এ লাইন কে আৰু কলা কলা হৈ গৈছে ব্ৰাউন ব্ৰাউন হৈ গৈছে মই ভাবছো সেনেকুৱা এ নৰ্মেলি হয় ত মই ভালেকে মানে একম চাই ল ম হিলি আছে হাল চাও ৰক কি হয় চাও যে হয় গতে প
ইচৰাম উম
সেই কাৰণে মই যেতিয়া মানে মই বেছি ভাগ আৰু যিয়ে বস্তু নাখাওঁ যিয়ে নাখাওঁ কিয় পুৰা চাই চাই খাওঁ চব মই যদি ম'ম যদি খাও ম'মও মই চাই চাই খাওঁ মই বহুত কিন লাগে যিয়ে নহওক ঘৰতে হওক বা বাহিৰত
উম গম পায়ছু দেহ ঠিকে
মায়ে মোক ক বাচি বাচি খাই নাই মই নৰো পুৰা চাই চাই খাম বোৰ ভিন লাগে বহুত
উম নহ এনেকে খাবও নোৱাৰিলচোন
উ মই বহুত ভ পাওঁ মোৰ নিজৰ একাৰেণ লাগে পেট চেট বেয়া নহলে মোৰ ঘিন লাগে বহুত লেতেৰা সমস বহুত
অ' তটটো কিবা দিছে জানানা। কিবা কি কয় গাঁও চাও গেছি নেকি?
অ'।
অ' তাৰে গাড়ী চলাই থাকা সেই ভিডিঅ' দিছে।
উম
কি হ'ব এক ঘন্টা হ'ল নেকি নাই নাই অলপ বিশ মিনিট আগটে দিছো। অ',
কৰি আছে।
নহয় মাত মাতা নাই ঘূৰি আছে।
ও তাৰ ভিতৰতে।
অ তাৰে ভিতৰতে। আমাৰ ই মছতো বদমাছ না ই খালি কিবা এই চৰাইটোক জোকাই থাকে।
মেকুৰিতোই।
উম মেকুৰি
কৰোটো।
উম। বহুত জোকাৰ মানে জ কুকাৰ মানে কি ই ভয় খায় আৰু ই ওচৰত যায় কেনে বা চাই থাকে ই অলপ মানে কি কমাৰ চৰাইটো অলপ বেছিয়ে ভয় কৰে নহ'লেও আৰু অ অ নহয় চৰাই বস্তু ন তো ভয় লাগে মেকুৰী বা এনেকুৱা কুকুৰ বি বস্তু অক্টোবৰ। তাৰপিছত ই এনেকা এটা চেৰণ দি দিয়ে পলাই যে।
কিবা এটা টপ বেছি আছে জানা কিবা এটা একাউন্ ফলো মাৰি থৈ দিছো মোৰ ইটো একান্ট দি।
উম।
এই আ চোলা এটা বেছি আছে ভাল লাগিছে নে নাই একো ধৰব পাৰা নাই নাই নিকিনো।
কেই তকা?
দাম নাই অকল এই কি কয় ফটো এটা মাৰি কেনে দিছে। আমি জানো সেইদিনা যাবা লাগছিল জানা আমি যে
উ হম ভাবিছো মইতো গমেই নাপাও মই ফোনো মানে ফোনো চোৱা নাই না আমি মেইন কথা ডাইৰে্ট গৈছো যাই কিনে আমি আমি আমি কলেজৰ পৰা আহিছো তাৰ পিচত আমি তাৰ পিচত গা চা ধুুই আৰু গ'লোৱেই
সদায় সদায়নো ক ইমান হৈ নাথাকে সদায় সদায় তিবালা তু কম নাপাও কি হৈ আছে কি বোৱা নাই ইে ইয়ে
কি হলে
দিম দে চাব বঢ়িয়া লাগছে
উ কিন্তু এনেককা পিন্ধিব নিদিব এটা বঢ়িয়া পাইছো জানা বঢ়িয়া টপ এটা
হধিয় একদম নাই দে নাই মোক ডভিচন পতক
মই সেই সেইটোৱে দি আছো ৰ কিন্তু এইটো উ বেলেগে পিন্ধছে যদি ভাল লাগছে কিন্তু আমাৰ ইয়াৰে পিন্ধিলে ভাল ন দেখিলে হয় নই জানো আহয়া কললটা হায়াত চুগাৰ আছে
কলে শেষ মই বোলো অকণ শকত হও শকত হোৱা এণ্ডিঙে হৈ গল মোৰ কলটয়ে পকে আহি গ একদিনে যি খালো মই ৰাতি পকে লাগি গ ম
গিন্দ প ন গিন্দ প ক আাজি হব দে
দুটা কল খাইছো বাকী কিমান থাম ম নহলে সদায়ে খাইছো বৰশী ছিলি কালি খাইছো আজি খাইছো দুটাই খালো বাকি খাবই নাপালো
কি মালভোগ কল না কি এ সেই চেিন
কি কল মা, জাহাজী কল বোলে
জাহাজি কলত, তাতে হয়ে বেছি টাইম ৰাখিব নালাগে এইটো।
উম, সেইটো মই সেইটো খাই মস্ত ভাল পাওঁ, কাৰণ সটো ইমান ডাঙৰ থাকে দে
অহ ডাঙৰ থাকে হয় কিন্তু এই তাত এইটোত নহয়, চেনী কলটোত সেইবাৰে কি কয় ইনজেকচন চোন মাৰে